আহ হেল্ল' ক
কি কৰি আছা
এনে জাষ্ট মোবাইল চাই আছিলো
অ ৱৰ্কশ্বপটো আজি কেনে হৈছে
বস্তুতটো ভালে হৈছে ৰ তই কোনটা বিষয়টোটো ভাল লাগছে বেছিকে
সেইগোটা যিটো মানে কিবা কৰিব লাগে কেৰিয়াৰ বাচিব লাগে ইণ্টাৰেষ্ট নিজৰ
অ অ ত কোনটা ফিল্ডৰ ফালে ইন্টাৰেষ্ট আছে
উ মো আছেটো ফিজিকেল এক্টিভিটি
অ তথাপিও এজ এ কেৰিয়াৰ ধৰ পইচা কামব কাৰণে ধৰণে
এইটোৱে ডিফেন্স লাইন
ডিফেন্স ঠিকে আছে
উম টেকনিকেল বস্তু বুলিলে ভাল লাগে
অ আৰু এই যে পল যে অৰ্গেনিক ফাৰ্ম কিবা
আহ অৰ্গেনিক ফাৰ্ম তাৰ মানে এতিয়া ছাগলী, গৰু, গাহৰি এইবিলাক যে থাকে।
হয় হয়
এই নাই আৰু কি মূৰ্গী ফাৰ্ম লোকেল মুৰ্গী বইলাৰ
আৰু ক'ত ক'ত বিক্ৰী কৰিব লাগে অলপ কনটেক চনটেক
অ এই গোৱালপাৰা এটা বজাৰ আছে বজাৰ আছে এটা তাতে বজাৰ বাজাৰত ঠিকনা এটা দিব তহলে তাতে লৈ মানে জাগা লব লাগে এটা জাগা ললে
অ
শাক চাক চবজিও পাৰি ফল মূল চব
অ মোৰ মানে এতিয়া ইণ্টাৰেষ্ট আছে অলপ মানে বেছিকৈ ইণ্টাৰেষ্ট আছে এতিয়া মানে বেছা তাত বস্তু যেনে উৎপাদন কৰোঁহেনে মনে বজাৰটো যদি বুজি পাওঁ যদি এবাৰ মানে বেপাৰী চেপাৰী গেটা টো কানেকচন যদি হয় অলপ পাৰিলে মানে
ন পাবি যদি এই ৰবিবাৰেটো নহব আৰু ৰবিবাৰৰ পিছত হ'ব অ ফাৰ্মিং ত কোন দিনা হয় একসপ্তাহ
অ আৰু এহ ভাৱে যে কত যায় কিবা এই ধৰণৰ এই যে গৰম‌ দিনত আপোনাৰ ফান পায় কিবা ধৰক কোম্পানী চোম্পানী বনালে বা কেনেকে বনাই কি বনাইছে কেনেকে ৰেজিষ্ট্ৰেশচন কৰিব লাগে কি নিয়ম বিলাক কি কি সেইবিলাক ইমান বুজি নাপাওঁ আৰু অলপ যদি সেইবিলাক যদি কৈ যদি অলপ
এ নেক্সট যেতিয়া ইষ্টাত হ'ব ৱৰ্কশ্বপটো এখন সুধিলে হ'ল কিবা হওক চাইছিলা যে চিদাপতি পৰা তাৰ হ'ল তেনেহলে কৰি দিব তাত বোলে পোন্ধৰ লাখ টকা নেকি পাইছে আৰু বাবু
তাকে
পাইছে মানে এইটো লোণে দিছে নে কি এ দিছে গম নাপাওঁ আৰু উম
অ হ'ব পাৰে লোনো হ'ব পাৰে ন ফানড ফানড হ'ব পাৰে অ কেতিয়াবা ফানড দিয়ে ন অ ফানড দি দিয়ে কেতিয়াবা
অ তাক সুধিব লাগিব এতিয়া ভালকে
উম তোমাক ইমান এইয়া শুনিছো বা কিন্তু ভালকে বুজি পোৱা নাই কি বস্তু হয় কেনেকুৱা কি কৰিছে কেনেকৈ কৰিব লাগে? বা কিমান ৰিস্ক থাকে কিমান কি থাকে
অ ৰিক্সতো‌ থাকিব এই চব বস্তুতে
হয় হয়
উম
কিন্তু যেতিয়া যিটো কৈছে যিটো ফাৰ্মিংটো মাটি চাতি পৰি আছে প্ৰতেক্যৰ বিঘা কিবা কিবি যদি কৰা যায় আমি এনে যিমান দিন এনে বে ৰজগাৰ হৈ আছো
মাটি মানে এ শাক চবজিৰ খেতি কৰিব কাৰণে মাটি থাকিলে
সেইটোয়ে আমি ক্লাবৰে যদি কেইজনমান কেইমান মিলি যদি কৰো যদি এইটো
অ যাব ফাৰ্ষ্টত ট্ৰেইন হৈ ট্ৰেইন হৈ ল'ব লাগে
হয় হয়
মানে কিবা এটা ইনকাম ওলাই যাব আৰু
অ
মানে আমি প্ৰিপেয়াৰেষ্ণনটো কৰি আছো আছাম পুলিচত ইণ্টাৰভিউ দিম দিয়াতে দিয়াতে তেনে ছয়মাহ যাব বা ফিজিকেল দিলোঁ ৰিটাৰ্ণ দিলোঁ কিবা তাৰ টাইমটো গুচি যাব না ত' মানে বেছি বেছিভাগ সময় মানে এনে মোবাইল চাই কটোৱা হয় অ বহি কাট হয় শিলা সময় এইবিলাক যদি কেইজনমান মিলিহনে যদি কাম কৰো ইিলাৰ কুকৰত যদি ক যদি কিবা চব দিন অ চব দিনো কষ্ট তাহ খানটো দিব ন তাহন আমি যদি কেইজন মিলি যদি খেতি চেতি কৰো কিবা তাহনতো অলপ ফা্দ দিব
অ সতি
ত ধৰি ইফালে পইচাটা ওলাই যাব অলপ যিটো আমি এতিয়া ঘৰতে এনে বহি আছো বেছি সময় ফ্ৰী থাকে
আৰু পাঁচ বেছি নালাগে পাঁচজন মান ছয় সাত হজনাৰ মান হলে হ'ব
আহ পিছে এই ক্ষেত্ৰত তুমি ইণ্টাৰেষ্ট আছা নে এই যিটো কৃষি জিবি যিটো কলো যিটো সেই ফানান হয় মানে এনে বেকাৰ এথা কৰিলে মানে ভালে হ'ব নতুন এটা অভিজ্ঞতা পাম আৰু মানে অলপ পইচা চইচাৰো আহিব কিবা নাই কিবা আৰু মাৰ্কেটৰ বিষয়ে অলপ বুজিম বজাৰৰ বিষয়ে এতিয়া কি কৰি আছা এখনে হেল্ল' হেল্ল'
উ
অ চাউনটো অলপ অহা নাই হেল্ল' অ আহিছে আহিছে চাউটো অলপ প্ৰব্লেম হৈ আছিল শব্দটো শব্দৰ অহা নাছিলে তোমাৰ
অ হয় ছাগে নাই অ পাইছিলো
আহ এতিয়া কি কৰিবা এতিয়া
ৰবিবাৰৰ চেচনটা হওক তাৰপ গম পোৱা যাব তাৰপিছত কি হয়
হয় হয়
পেপাৰটো
এইবাৰ থিয়ৰী নলেজ দিব ন এনে মানে কামটো কি হয় কেনে
উম থিয়ৰী প্ৰেক প্ৰেকটিকেল দেখা দে নাই আজি তম কি শিকিবি মই এনে থাকিম মই ইণ্ট্ৰেষ্ট নাই আৰু ইয়াত
অ উম কিন্তু এই ইচ্ছা আছে মই যিটো ফাৰ্মিং কৃষিটো যিটো যদি মিলি এনেকে কৰো যদি বজাৰত দেখাই দিব না বজাৰটো লগত কি কৰাই দিব এইটো মানে ভাল লাগিছে
কৰবা লাগবো আজি
হয় আৰু কৃষি ক্ষেত্ৰতটো কিবা চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পোৱা যায় নেকি কৃষি যদি এতিয়া ফান ফান পলিচি সেই কি জানি
চৰকাৰী ফাউন পাই এই তাৰ সোন লৈছে এতিয়া আহিছিলে যে তাৰ বহুত জানে না জানে না তাৰ বহুত অলপ দৌৰাব লাগে অফিছ ফপিছ বিলাক জলি দি পাব
তথলিও অলপ কষ্ট হ'লেও মানে এক্সপিৰিয়ঞ্চটো অভিজ্ঞতাৰপাম যে ডাঙৰ হম বয়সবাঢ়ি যায় আছে
উম
মানে তেওঁৰ সম সম প্ৰায় সমানে অলপমান সৰু আমি মানে এক বছৰ মানে এইটোৱে আৰু এক বছৰ মান সৰু এক বছ ছয় মাহ সেনেকে সৰু
ইয়াক ইয়াক মোক লগ পাইছিলো আৰ কে এ কে কিবা লগ পাইছিলেই
হয় সি মানে আমাতকে বেছি ডাঙৰ নহয় মানে ছয় মাহ একবছৰ এনেকে আঠ ন দহ মাহ মান এনেকে ডাঙৰ আমাৰ বয়সৰ ফড ৰ মতে মোটামুটি
উম
মানে সি কষ্ট কৰিছে ভালে হব হৈ আছে মানে আমাৰ তাই বুজাই আছে তেনে পিপিযাৰেচন কোৱেচন কৰি আছো কেতিয়াবা পাওঁ নাপাও
উম তাৰো ফাউণ্ডেশ্যন আছে ত
নিজাকে ফাউণ্ডেশ্যন আছে
আহ
থিক আছে ফাউণ্ডেশ্যন বিলাক কেনেকে কৰে কি নকৰে এতিয়া অৰ চুবুৰ পৰা লাহে লাহে সেইখিনি বস্তুবিলাক মাইতিও ভাল লাগিছে বহুত কথা উম ফাউডেশ্যন কেনেকে খোলে কেনেকে কেইজন মানুহ লাগে আৰু ইয়াৰ পৰা কি কেনেকে কাম কৰিব লাগে কেনেকে ক'ৰ ক' ফাড ল'ব লাগে
অ
শিকিব লাগিব এইবিলাক বস্তুবিলাক কাৰণ কমিউিটিৰ দ সকলো মানুহবিলাক‌ যদি মিলিহেনে কাম কৰা যায় তেহ চখা চলি সকলোৰে সকলোৰে ভাল হয় সকলোৰে খব পাৰে ন একলাই একন কৰ লগত পইচা আহে তেতিয়া
চৰকাৰে নেদে নেকি এন জি অ' বিলাক কিবা নিজাকে বধায়
যি হওক তথাপিও বাট‌ এনে যিমান দিন জপ থপ নাপাৱালৈকে প্ৰভচন যেতিয়া কৰি আছো যি ছয়মাহ যি যিখিনি আছো ঘৰত আৰু
আহ পৰি থকা যাব
উম মানে এবিলাক কিবা কিবি কৰি থাকিলে ভাল হয় আৰু লগ হৈ কৰিলে মানে ভাল লাগে মানে অকলে কৰিলে মানে সব প্ৰেচাৰ এইবিলাক অকলে প না মানে হেণ্ডেল কৰিব নোৱাৰি বা ফেইলোৰ হৈ যায় জল্দি নিৰাখা হৈ যায় মনটো কিন্তু কেইজনমান টিম হৈ লগ হৈ কৰিলে চব লগ দিয়া থাকে না বুদ্ধি থাকে তো সকলোৱে মিলি জুলি কৰিলে হৈ যায় কামটো
উম কৰ ভাববা লাগিব ত চবে বহি
হয় এটা দিছে এটা আলচনা কৰিবিচোন লগ দৰা কেইটাৰ লগত
উম এতিয়া চাহাক নালাগে আমি উম বুজালোঁ বুজালোঁ
হয় হয় আমিদিন বহি আনে ভালকে আলোচনা কৰিম‌ যদি আমি যদি শিকি সিটো শিকি শিকি যদি ধৰ তাৰৰে যদি ফান চান দিয়ে আমি আগতে শিকি ল'ম বস্তুবিলাক কেনেকে কি কৰে তাৰপিছত নলেজটো লৈ ল'ম তাৰপিছত তাৰপিছ ফাণ্ড তান্ দিয়ে যদি ক'ৰবাৰ ফা্ড ল'ব পাৰে তেনেকৈ আমি ষ্টাৰ্ট কৰি দিম বজাৰটোতে দেখাই দিয়ে বজাৰটো লৈ য যদি বিক্ৰী কৰিব পাৰোঁ
উম
এটা অভিজ্ঞতা পাাম আৰু কিবা এটা ধৰ প্ৰফিত হ'ব পাৰে পইচা এটাই অহ
চাগেতো
ত' সেইটো ইচ্ছা আছে মানে এতে যিহেতু বেকাৰ সময়বিলাক ৰিল চ হওঁতে বহুত সময় নষ্ট হৈ যায় এনে
উম এনে গেলা
উম
টাইম পাছ